হেল্ল' অ শুনা পাইছা? অ অ। মই তোমাৰ গা গা বেয়া বুলি কৈছা তুমি দেউতাৰ।
অ দে দেউতাৰ মানে কি হৈছে কি ক'বা আৰু বহুত মানে বেমাৰ মানে বহুত হেৰি বহুত মানে কেইটা বেমাৰ যে। তাৰমানে কি হ'ল মাজতে হৈছিলে কি হাত খন মানে এনেকে মুঠা মাৰা মাৰা যায় নিজে নিজে বুজি পালা? উম নিজে নিজে হাত দুখন মুঠা মাৰা নিজে নিজে গুচি যায় তাৰ মানে। মানে ভাত খাই ভাত আছে কৈছে। মাইনা চাচোন চা চা মোৰ হাতখন এতিয়া মই মেলিব নোৱাৰে। মানে নিজে নিজে মু ঠি মাৰি যায় বুজি পালা সেইটো হয়। এ তাৰ পিছত তমানে দুখন হাতে মানে বয়স হ'লে মানে বিভিন্ন ধৰণৰ বেমাৰ হৈ অ বুজিলা? এখন এখন নহয় দুখনে বেমাৰ হলে মানে বয়স হলে বহুত ধৰণৰ বেমাৰ হয় বুজিলা? সেইটো তাৰপিছত আকৌ হাত খন বোলে এনেকে লৰ চৰ কৰিলে কিনে। আজি আকৌ কৈছে মোক একে লৰ চৰ কৰা লগে লগে মানে জিন জিনাই সেই জিন জানাটো তামানে বুজিলা? সেইটো অকমান
উম।
জোৰে উজতি খালে গোটেই ডেগালৈ বিষ পাও বুজি পালা? সেইটো হয়। অ তাৰ মানে বস্তুতো দেউতাৰ তাৰমানে নাৰ্ভৰ আগতে আছে নাৰ্ভৰ অসুখ।
উম কিমান বছৰ ব নাৰভৰ অসুখ হোৱা?
হৈছে দেউতাৰ পাঁচ আ দচ বছৰ মান হৈছে আৰু বয়স হলে আৰম্ভ হয় নহয়। দশ বছৰ মান হৈছে। নাৰভৰ টেবলেট খাইয়ে আছে। কিন্তু মানে এতিয়া খাই থাক আগতে ঠিকেই আছিল কিন্তু এতিয়া বয়সতটো যে বাঢ়ি গৈছে, এতিয়া আকৌ সেইটো হৈছে। কণ্টিনিউ কৰি আছে। এতিয়া মই ক এতিয়া দেউতাই কৈছে, আগৰ খিনি ঔষধ কণ্টিনিউটো কৰিবই লাগিব। দেউতা মাহী- মাহে ত আক তোমাৰ পচ হাজাৰ টকাৰ ঔষধে খায়। খিনিতো লাগিবই। তাৰোপৰি তোমাৰ এতিয়া তাৰমানে আকৌ হোমিঅ ঔষধো খাব লাগিব। দেউতা এতিয়া মই তাৰমানে আকৌ হেৰি এই হেৰি ফে তাপাৰাত যে এখন হোমিঅ আছে। তাতে আকৌ লৈ যাম। এখন আছে নহয় ভেতাপাৰাত তাৰমানে আয়ুৰ্বেদিক হস্পিটেল। তাতে হমি'অ
অ হমিঅ আচ্ছা হমিঅ আছে অ মানে হেৰি হয় তোমাৰ কি বুলি কয় হমিঅ আ হেৰি হয় জানো তাতে?
অ আয়ুৰ আয়ুৰ্বেদিক আছে আৰু এফালে হমিঅ আছে। দুটা আছে। গতিকে তাতে
সে হমিঅটোতে মানে আয়ুৰ্বেদিক কৰিব পাৰি তামানে।
অ নহয় তাত মানে সেই আ আয়ুৰ্বেদিক হস্পিতেলত দুফালে দুটা আছে। এটা আছে আয়ুৰ্বেদিক এফালে আছে হোমি'অ। তোমাৰ দুটাই ফ্ৰী হয় গভমেন্টৰ হয়। এ তাতে দেউতাই মানে সুধিলো মইলো ক'ত দেখ দেখাবি? দেউতাই কৈছে তাতে দেখাম। ত' লৈ যাব লাগিব তাতে আ সেইটো। মানে কি কৰিবা আৰু মানে বয়স হলে এতিয়া এতিয়া এল'পেথিকতনো কেনেকে নিবা? এল'পেথিকৰ ঔখধ খায়ে আছে। হয় নাই? হয়। সেইটো কথা উপাই নাই আৰু আৰু তামানে বেছি ব্লাড সাদ ডক্টৰত আমাৰ এল'পেথিক ডক ক্তৰ বিলাক কেনেকুৱা জানা নে? কিবা হলে কিনে বহুত ব্লাবাৰ বাৰ বাৰ ব্লাড টেষ্ট, অমুক কৰ তমুক কৰ। দেউতাই তামানে ব্লাড বাৰে বাৰে দিব পৰা কণ্ডিশনত নাই। তাৰমানে ৰিচেন্টলি অপাৰেচন হৈ উঠিলে যে। লাগ বুলি কলে তাত ব্লাড দিব নোৱাৰে তাৰ মানে। এ সেইকাৰণে আৰু মই বোলো বল হ হমিঅই তাৰমানে আৰু ইমান কিমান খাব কিডনীৰ কথা আছে ন। পাঁচ হাজাৰ টকাৰ ঔষধে খাই। এতিয়া তাৰ মানে মই হোমিওতো আকৌ লৈ যাব লাগিব
হমীয়টো হলে ভাল তাৰমানে কিয় একেবাৰে জনী মাৰি পেলাই
অ সেইটো জনী নপৰে মানে বস্তুটো যে মই এইটো বিচাৰো যে বস্তুটো যে কমাই থাকক বুজি পালা মানে বস্তুটো কমাই -কমাই থাকক আৰু মই মানে হেৰিও কৰিছো অলপ কিছুমান আ আছে কা কি জানা নে আমিও কৰিব লাগে যোগা যোগা কৰিব লাগে মই ষ্টাট কৰিছোঁ মানে সৰু সুৰা যোগা ষ্টাট কৰিব লাগে মই দেউতা কো শিকাই দিছো দেউতাক কিমান এই বয়সত কিনো হেৰি মানে সৰু সুৰাটো শিকাই দিছে হাতখন ধৰা মেলা জাপা মেলা জাপা এইটো এটা তাৰ নাৰ্ভৰ কাৰে ভালা হয় বুজি পালা তেনেকে কিছুমান মই শিকাই দিছো। তেনেকে এ এটা দুটা মই বোলো চিম্পুল বিলাক কৰিবি তেনেকে আৰু। তাৰপিছত এই হেৰিত লৈ যাম ৰবা অ তাতে লৈ যাম ডক্তৰ বহুতক দে খালো এতিয়া তাকে লৈ যাম আৰু এ মানে তোমাৰ কি কবা আৰু বয়স হলে এটাৰ পিছত এটা হয়ে।
আ কিন্তু সেই ভেতাপাৰ সেই ভেটাপাৰাৰ আয়ুৰ্বেদিক আয়ুৰ্বেদিক সেইখন ভাল কিন্তু মই আগতো দেখাইছো মই নি নিজে মানে ভৰি বিষৰ দেখাইছিলো ত' ভাল বাৰু হেৰিখিনি মই নিজে ভাল পাইছো।
তেতিয়া দেখাম দেউতাই কৈছে মই হেৰিতে দেখাম দেউতাই কৈছে হেৰিতে দেখাম বুলি অ হমিও দেখাম বলে ব'ল হোমিও অনিষ্টও নকৰে। আৰু অলৰেডিতো বেলেগ খাইয়ে আছে তাতে এবাৰ দেখাই চাম সিটো ভাল নহ'লে আৰু বেলেগত দেখাব লাগিব দিয়া চোন প্ৰথম দেউতাৰ ইচ্ছা যেতিয়া তাতে লৈ যাওঁ আৰু এ সেয়া আৰু তেনেকে মোৰ বহুত কাম ওলাই অ মানে দেউতাৰ লগত বহুত কাম ওলাই উপায় নাই আৰু।
আজি আজি
জি এম চি নহয়। দেউতাৰ কিবা এটা টেষ্ট আছিলে তাৰমানে সেই টেষ্টটো কৰিব গলো আৰু প্ৰেচাৰটো তাৰমানে এতিয়া আজি আজি হাই দুদিন পিছত দেখিবা তাৰমানে প্ৰেচাৰটো কন মানে কণ্টিনুৱে টেষ্ট কৰিব লাগে তোমাৰ আজি হাই পৰখী লো। টাইপ গতিকে মই আমি তাৰে খানাটো কেনেকে দিওঁ প্ৰেচাৰ ওপৰতে খানা দিওঁ সেইটো কথা যদি বেছি হাই মাৰে আকৌ খানাটো বদলি দিব লাগিব এইটো কথা ত' তোমাৰ ঘৰত আছে ঘৰত দেউ তাৰ কাৰণে মেচিন আছে কিন্তু তাৰমানে ঘৰত মেচিনটো চালে ঘৰতো মানে হে হয় ডিজিটেল মেচিন কিন্তু তাৰমানে একবাৰ বা অ কেতিয়াবা মানে আমি ভাবো কি ডিজিটেলে যদি কেতিয়াবা ৰং মাৰে ভয় লাগে নহয়
ডিজিটেলৰ অকমান টেন -টেন ফিফটিন অকণ সিফাল সিফাল হয়
অ সেইকাৰণে মাজে -মাজে আকৌ তে মেনুৱেলটো চাই লওঁ মাজে -মাজে এইটোৰ ওপতে কমপ্লিট ডিপেণ্ড নকৰো অ সেইটো ফাৰ্মাচীত থাকে অ
টেন ফিফটিন ইফাল সিফাল হৈ থাকে ডিজিটেলটো মানে সেনেকে প্লাছ মাইনাচ কৰিব লাগিব তুমি যদি হাই আছে তেনেহ'লে টেন মাইনাছ টেন বা প্লাছ তেনেকুৱাকে হিচাপ কৰি পিনে হ'লেও সেই হেৰিটো ভাল তাৰমানে সেইহ
লয়ে হয় মই তাৰ মানে জানো মোৰ মানে লয়ে হয় কিন্তু দেউতাৰ তাৰমানে ক'ব নোৱাৰা আজি লও কালি হাই গতিকে সেই কাৰণে আমি অলপ ভয় খাও মানে তোমাৰ অ সেইকাৰণে মানে হেৰি কৰিব লাগে মানে সেই হিচাপত খানাটো বদলাই দিব লাগে নহয় আ সেই কাৰণে মানে তোমাৰ তিন দিনৰ মূৰে মূৰে এনে সদায় চাওঁ ঘৰত চাওঁ মৰ্নিং একবাৰ আৰু তিন দিনৰ মূৰে মূৰে মই একবাৰ ফাৰমাচিত লৈ যাওঁ তেনেকে ডক্তৰ তাতে হওঁক বা ফাৰমাচি এবাৰ মানে মেনুৱেলটোৱে চেকআপ কৰোঁ সেইটো সেই তেনেকুৱা আৰু বহুত এ বহুত কিবা -কিবি থাকে আৰু এ ঘৰত সোমাই থাকে বেছি আমনিও পায় এবাৰ ফুৰামিয়ে ধৰক ফুৰি ফুুৰো ন এবাৰ বাহিৰতো লৈ যাওঁ তেনেকে আৰু সেনেকে অলপ লাগি থাকিব লাগে উপায়ো নাই নহয় সেই তেনেকে আৰু উপায়ো নাই আৰু মানুহ-মানুহ কিমাননো ঘৰত সোমাই থাকিব আৰু মই নিনিলে নো কোনে নিব সেইটো এটা কথা আহি পৰে সেইকাৰণে অলপমান মাজে মাজে লৈও যাওঁ
ভালেই হ'ব মনটোও ভাল লাগি থাকে আৰু নাৰ্ভৰ ৰাতিপুৱা ৰাতিপুৱা সোনকালে উঠিবলৈ পাৰিলে যদি উঠা উঠিবলৈ মন কৰে ৰাতিপুৱা অহ এই বননিত খোজ কঢ়িব পাৰিলে বহুত ভাল
অহ নাই ওচৰত নাই যে বননি ওচৰত যে বননি নাই সেইটো কথা আৰু তাৰমানে দেউতা ক'লে অলপ মান আমিও থাকিব লাগে মোৰ ৰাতিপুৱা তাৰা তাৰি লাগি যায় চব কাম আৰু দেউতা ক'লে তাৰমানে অকলে এৰি দিব মোৰ ভয় লাগে অকমান তাৰমানে আমিও থাকিব লাগিব তেনেকুৱা এ সেয়া আৰু কিন্তু যাব নিদিয়া নহয়, এ এ যায় আৰু ইভিনিং আবেলি আবেলি যায় অলপ।
উম উম উম উম উ এক্সাৰচাইজ বোৰ নাৰ্ভৰ কাৰনে এক্সাইছাইজ মানে মেইন আৰু এক্স
অ এক্সাৰচাইজ মেইন অ মই দেউতাকো কৈছো দেউতাক আৰু সৰু সুৰা দিছোঁ দিয়াচোন আৰু ময়ো যোগা আৰম্ভ কৰিছোঁ
উম উম অ যোগা কৰি থাকিলে তোমাৰ হেৰি বিলাক ফ্লেক্সিবিলিটি হয় আৰু মানে তুমি -তুমি চাবা যিমান তুমি এ যিমান এবাৰ ম তুমি দহ এক কিলোমিটাৰ বা দুই কিলোমিটাৰ খোজ কাঢ়ে তোমাৰ যিটো মানে হেৰি হ'ব কেলৰি বাৰ্ণ হ'ব তুমি য়োগা বহি বহি কৰিলে সিমান খিনি কেলৰি বাৰ্ণ হয় ত আগতে এইবিলাক নাইকিয়া হৈছে কিন্তু এতিয়া যোগা বিলাক অ আজিকালি মানুহে মানে ধান এইবিলাক বস্তু বেছি দিছে আৰু সেইটো কাৰণে বহু বহুতখিনি মই নিজে কৰি মানে মই নিজে মই আজি ডৰ বছৰ ধৰি মই সদায় নকৰি অ গা মানে মই ক্লাছত যাওঁ এঘন্টা দেৰ ঘন্টা মই কৰো কিন্তু বহুতখিনি মই বেমাৰ ৰিলিফ পাইছো তাৰ কৰি কি সদায় ক'ব পাৰি নিজ কাৰণে ভাল কিন্তু সদায় নহয় ৰাতিপুৱা কৰিব পাই আৰু ভাল কিন্তু মই ৰাতিপুৱা কৰিব নোৱাৰো মই সেই ক্লাছ থাকে মই তিনদিন কৰো তিন দিনতে মই সেই কৰো আৰু যি
অহ অহ মেডিচন লোৱা নাই বাৰু মই ইউটিউবত চাই পেলাই কৰো তেনেকে আৰু আজিকালি বহুত দৰকাৰ ইউগাতো
উম উশাহ নিশাহৰ যিটো য়োগা সেইটো বহুত ভাল মানে লাঞ্চৰ কাৰণেও ভাল অহ অহ আৰু এনেও বহি বহি বহি হাত
উম অকমান মানে এক্সাৰচাইজ কৰাতোঁ বহুতো বহুতে মোক কৈছে তই কি কমপ্লিট মানে ঔষধ পৰা দ্বীপেন নকৰিবা কিছুমান নিজে যি তাৰমানে এক্সাৰচাইজ কৰিব লাগে কাৰণ ধৰা ডক্তৰতটো ভগৱান নহয় জানে বাৰু সেইটো বেলেগ কথা কিন্তু ভগবান নহয় টো এক্সাইজটো ক খুব দৰকাৰ তাৰমানে আমাৰ এক্সাইজ খাদ্য অভ্যাস মানে মানে আমাৰ যিটো ফুড ফুডটোন দৰকাৰ
হুম হুম হুম তেনেকুৱা আৰু বোলে মানে হয় আজিকালি যি ভেজাল খাদ্য মানে সেইকাৰণে এক্সাচাইজ টো লাগেই তাৰমানে আৰু বডি ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰিবলৈ হ'লে ইগাটোৰ মানে খুব প্ৰয়োজনেই তাৰমানে তেনেকুৱা আৰু বহুত দৰকাৰ হয় ত কৰিব পাৰিলে ভাল ভাল তাৰ মানে এতিয়া এতিয়াতো বাৰু তোমাৰ দেউতাৰ তাৰ বহুত বয়সে হৈছে সেইটোত মানে বেছি টান ইয়াগা কৰিব নাই নৰ্মেল ইয়াগা খিনি কৰিলে মানে নিজৰ কাৰণে ভাল
ধৰক পুথিতটো খোলা মেলা সেই সেইখিনি সৰু সৰু
উম উম উম তেনেকুৱা উঠা বহাবোৰ কৰিব নালাগে মানে বহি বহি বহিয়ে যিখিনি সাধু মানে অহ বহি বহি চ পুঠি খনত বহিয়ে ভৰি হাত বোলে টানিছে তেওঁ ওপৰ কৰিছে মা উঠাইছে ভৰি উম হাতবোৰ বোলে উঠাইছে মেলিছে তেনেকে মানে কৰিলে ভালৰ হয় আৰু আমি বাৰু যিমান পাৰো বডিয়ে যিমানখিনি কৰিব পাৰে খিনি কৰিব পাৰিলে ভাল কৰিব লাগে ন পিছলে তাৰমানে সেই নাৰ্ভৰ প্ৰব্লেম বোৰ নহ-
প্ৰব্লেম বিলাক নহয় অ মোৰ লগৰ এজনীটো ৰাতিপুৱাই দৌৰে মোৰ লগৰ এজনীয়ে ৰাতিপুৱাই মানে। হেৰি পিন্ধি দৌৰে পুৰা। সেইটো বাৰু মই নোৱাৰো কিন্তু অলপ ঘৰতে কৰিব পাৰিলে ভাল আৰু। আমাৰ ওচৰত বননিও নাই নহয় ঘাঁহৰ ওপৰত কৰিব লাগে বন।
অহ অহ বননি লাগিলে এনেই ঘাঁহত খোজকাঢ়ি পাৰিলে ভালেই মানে বহুত ভাল। ভাল আজিকালি ঘাঁহ চাহ বোৰ নোহোৱাই হ'ল বাৰু হে কৰি। তাকে গাঁওৰ পৰিৱেশতটো নাই সেই। পৰিৱেশো নাই চহৰতো ক'ত এটা ঘাঁহডাল পাবা।
হয় দিয়া এ তাকেইতো অ হু হহু অহ অহ সেইকাৰণে চকুৰ অসুখতটো কমি থাকে হয় নে সিহঁতৰ চকুৰ অসুখ বা বেমাৰ। তো অলপ কমে আৰু কমি থাকে।
এই দুবৰি বনৰ চকুৰ কাৰণে দুবৰি বনৰ সেইটো ভাল নিয়ৰটো দুবৰি বনৰ নিয়ৰটো।
অহ দুবৰি বন বিৰাট ভাল হয় আৰু এটা বস্তু তুমি খাবাচোন মানে আমাৰ লিভা। নিজৰ কাৰণ মই অহাকালি আনিম বুলি ভাবি আছো কিন্তু ইয়াৰ পৰা অনা নাই মানে সৰু দোকান বিলাকত বস্তু বিলাক পৰি থাকে যে। বুজি পালা আমাৰ লেডিজৰ কাৰণে তিন। এটা বস্তু বহুত ভাল এই এটা হৈছে তোমাৰ। হেৰি এই যিটো আহ কি বুলি কয় ৰঙালাউৰ গুটিটো যে। গুটিটো আজিকালি হেৰি অহ গুটিটো এনে আৰু হেৰি খাওঁ সেইটো বেলেগ কথা কিন্তু। এই হেৰিকৈ বটলতকৈ কিনিব পাই নহয়। বাকলি চাকলি গুচাই পেলায় সেইটো মানে আমাৰ লে। নিজৰ কাৰণে বহুত ভাল হয় সেইটো তাৰমানে তোমাৰ হেৰিটো মেণ্টেন্ত কৰে তোমাৰ মানে হৰমনৰ বেলেঞ্চ। তোৰ মেইনটেইন কৰে সেইতো আৰু দুই নম্বৰ হৈছে তেতিলটো ভাল হয়। লেডিজৰ কাৰণে অহ আৰু তোমাৰ এটা হেৰি পায়। আৰু এটা আছে যেনেকে এই মানে ৰঙালাও গুটিতকে একদম সৰু সৰু গুটি এটা আছে। সেইটো ভাল হয় এই বস্তুতত আমাৰ লেডিজৰ কাৰণে আমাৰ বহুত ভাল এখিনি। কণ্টিনিউ কৰি খাই থাকিব লাগে। তেনেকা আৰু অ তাৰ মানে লাহে লাহে অ অ অ অ মানে খাবলৈ। ভাল তোমাৰ দেহত আইৰণ যোগায় আৰু মানে তোমাৰ হৰমনৰ ভাৰসাম্যটো ৰক্ষা কৰে। কেলচিয়াম যোগাৰ এইবিলাকৰ কাৰণে ত তেনেকে ডক্তৰ এজনে কৈছিল আৰু। এ মই কালি যাম ৰবা হেৰিৰ পৰা আনিবলৈ এই তোমাৰ স্মাৰ্ট মলৰ পৰা। তেনেকে আৰু দেউতাক মই কন্টিনিউ দি থাক- কো তোমাৰ হেৰিতটো এয়া খিচমিচটো দি থাকো খিচমিচৰ কাৰণে ব্লাড হয় ন। সেইটো এত মই আজি খিচমিচ চাল- লো মানে তোমাৰ এ ডাঙৰ ডাঙৰ খি সৰু সৰু খিচমিচমিচা বিলাক আছে আৰু তোমাৰ সৰু সৰু দোকানত। পৰি থাকে বস্তুবিলাক মই বোলো নাই কালি গৈ পেলাই স্মাৰ্ট মলৰ পৰাই আনো মানে সিহঁতে ফৰ হাড্ৰেড লয় কিন্তু ডাঙৰ পেকট। তাৰ পৰা আনিম আৰু সেইয়া আৰু ঠিক আছে তেনেহলে উম উম উম। উম।